মোৰ মাতটো হয়, অঁ কি কৰি আছা?
এয়া আছোঁ, তুমি কি কৰিছা?
অ মই এয়া ভাত পানী খালো, ত তাকে ভাত পানী খাই উঠিছো, তুমি খালা নাই ভাত পানী?
খালো খালো, তুমি ভাল নে ঘৰত?
অ অঁ অঁ ভালে ভালে, তোমালোকৰ ভালনে ঘৰত?
অঁ, ভালেই অঁ
অঁ, তাকে বোলে তোমালৈ বহুদিন ধৰি ফোন কৰা নাই বোলে, নতুন টপিক এটা লৈ আহিলো কথা পাতিম বুলি তোমাৰ লগত।
অঁ, হয় কোৱাচোন বাৰু আজি কিনো টপিক বাছি ল'লা।
তোমাৰ টপিকটো এনে ধৰণৰ হব। আঁহ আমাৰ সময়ৰ মূল্য জীৱনত সময়ৰ মূল্য মানে সেই তাৰ ওপৰত পাতিম বুলি ভাবিলো।
উম হয় হয়, আজি বৰ ধুনীয়া বিষয় এটাই বাছি লৈছা আও।
হয় হয়, এতিয়া আচলতে ক'বলৈ গ'লে প্ৰথমতে ক'ব লাগিব, আমাৰ সময় মানে সময় হৈছে আমাৰ প্ৰথমৰ একমাত্ৰ সম্পদ মানুহৰ একমাত্ৰ সম্পদ সময়।
হয়।
তুমি এবাৰ কলে তুমি এটা সময় হয়, এবাৰ গলে সেইটো কেতিয়াও ঘূৰাই আনিব নোৱাৰা সময়ক, কিন্তু বেলেগ বস্তু কিন্তু তুমি এবাৰ গলে ঘূৰাই আনিব পাৰিবা।
হয় হয় উম হয় হয়, সময় এতিয়া আমাৰ এতিয়া মেইন আমাৰ এতিয়া জীৱনৰ সম্পদ বুলি ক'লে সময় বুলিয়ে ক'ব পাৰি।
হয় হয় হয় একদম।
আকৌ যিটো মানে পুনৰাবৃত্তি কেতিয়াও নহয়, যিটোহে বস্তুটো আকৌ উ কেতিয়াও ঘূৰি নাহে আৰু জীৱনত।
অ অ অ অ সেইটোয়ে যোৰ সময়ৰ বস্তু কেতিয়াও ঘূৰি নাহে।
হয়।
হয় কিছুমান তুমি- এতিয়া এনে কিছুমান এটা মুহূুৰ্তত তুমি এ কেতিয়াও ঘূৰাই নাপোৱা তুমি। হয়। তিয়া সময়ৰ কথা কবলৈ গ'লে এ সময় কিমান আমাৰ মূল্যবান সম্পদ।
হয়।
হয় তেতিয়া সকলোৰে বাবে সময়ত তোমাৰ- অঁ মূল্য তোমাৰ সকলোৰ মূল্য সমান নহয় কিন্তু তোমাৰ ধনী বক্তি এজনৰ সময়ৰ মূল্য় তোমাৰ তেওঁলোকে সময়ৰ যেনেকৈ তোমাৰ- আহ কটাই কিনে আমাৰ বেলেগ আমাৰ সময় কটাই সেইটো বেলেগ আমি সময় ইমান গুৰুত্ব গুৰুত্বপূৰ্ণ বুলি নাভাবো আকৌ আমি।
হয় হয়।
যিসকল ভাল ভাল মানে তেওঁ- জ্ঞানী মানুহ তেওঁলোকৰ যি ব্য্য়ৱসায় বাণিজ্য তেওঁলোকৰ সময় এটা- মানে ভাল এটা সময় বুলি মানে তেওঁলোকে সময় অতিবাহিত কৰে।
হয় হয় হয় হয়।
তুমি কোৱাচোন বাৰু অকমান।
সময় আমি ইতা মূল্য সটো বুজিহে নাপাওঁ কিন্তু গুচি যোৱা পাছতহে তাৰ মূল্যটো বুজি পোৱা যায়।
হয় হয় সেইটো কথাত হয়।
আমি যেতিয়া সময়তো পাৰ হৈ গুচি গৈ যায় তেতিয়াহে আমি ভাবো অ- এনেকেই গুচি গ'ল এনিয়ে থাকিল দেখোন গুচিয়ে গ'ল সময়টো। পিছতহে আমি তাৰ মানে অনুশোচনা কৰো। সময়তো যদি আমি আমুক এইটো কাম কৰিলো হেনে এতিয়া আমি এনেকুৱা পৰ্যায়ত নাথাকিলো হে ইয়াতকে ভাল উন্নত ত আমি পৰ্যায়ত থাকিলোহেঁতেন তেনেকৈ আমি অনুশোচনা কৰো।
হয় হয় হয়।
পাছত সেইটো অনুশোচনা কৰিওতো একো লাভ নাই।
হয় হয় হয়, এতিয়া তুমি চোৱা তুমি এতিয়া কাইলৰ বাবে তুমি যিকোনো এটা কাম কৰিবা সেই সময়তো তুমি ধৰি ৰাখিব নোৱাৰা বা তুমি এতিয়া এ এতিয়া তুমি যিটো কাম কৰি আছা কিন্তু সেই অলপ পাছত সেইটো স হেই কন সময়কে আগত তুমি ঘূৰাই নাপাবা কিন্তু।
উম।
অঁ তুমি এতিয়া ঠিকেই ক'লা জুবিন গাৰ্গ দে মৰি গল কিন্তু তেওঁৰ মৈলত তাৰ পাছ- ছতহে গম পোৱা গৈছে তেওঁ আহ যি যিসমহ সময়ত তেওঁলোকে যিবোৰ সৃষ্টি কৰি গৈছিলে সে সমূহৰ মানে এতিয়া মূল্য় বুজি পোৱা গৈছে এতিয়া।
হয় তেওঁৰ যি আমা- মামা অসমীয়া জাতিলৈ যিবোৰ অসমীয়া জাতিলৈ যিখিনি অৱদান আগবঢ়াই থৈ গৈছে তেওঁ থাকোত তেতো একো কিছুমানৰ কাৰণে একো ভেলুয়ে নাইকিয়া নিচিনা হৈ আছে। সাধাৰান এজন মানুহ যেতিয়া তেওঁ মৰি গল মৱা পাছতহে আমি তেওঁ মূইল মূল্য়তটো বুজি পাইছো। কিন্তু সেইটো এতিয়া মূল্যতটো বুজি পাই একো লাভ নযায় কাৰণ আমি সময়তে তেওঁ মূল্য দিব নোৱাৰিলো।
হয় হয় তুমি এটা কথা ল ক্ষ কৰিছা নাই তুমি সময়ৰ বস্তুতটো তোমাৰ পৃথিৱীৰ সকলো মানুহকে সমানে দিছে। কিন্তু সৰু বিয়া ক্তি এজনেক চ দিনতো চৌবিশ ঘন্টাই দিছে ডাঙৰ ব্যক্তি এজনকো তোমাৰ দিনতো চৌবিশ ঘন্টাই দিছে তাৰ আৰু আ ধনী ব্যক্ ক্তি এজনে এদিনত যিমান সময় পায় চৌবিশ ঘণ্টাই পায়, আৰু দুখীয়া ব্যক্তিজনকো তোমাৰ সেই চৌবিশ ঘণ্টাই দিয়ে। আমাৰ নিজৰ তোমাৰ ব্যৱহাৰৰ লগত, কথা সময় যি সৎ-ব্যৱহাৰ, তোমাৰ অসৎ -ব্যৱহাৰ তাৰ লগত তোমাৰ ডিপেণ্ড কৰে।
হয়, হয় আমি এতিয়া সময়ৰ সদ- ব্যৱহাৰ কৰি যি মূল্য উম বুজি পাইছো সেই মূল্য ফল যেনেকে আমি সময়ৰ সদ- ব্যৱহাৰবোৰ যেতিয়া আমি আমি কামত সেই কামত সফল হব পাৰিছো। তেতিয়াহে আমি মানসিক শান্তি এটা অনুভৱ কৰো। আৰু যেতিয়া আমি মান যেতিয়া আমি শান্তি অনুভৱ কৰো তেতিয়া আমি সুখী সুখী হওঁ মানে তেতিয়া যেতিয়া আমি কৰা কামটো যেতিয়া সফল হওঁ সেই কামটোৰ পা যদ সফল হও তেতিয়া আমি সুখী হও সুখ অনু সুখ পাওঁ
হয়, হয়, হয় ঠিকেই কৈছা তুমি।
কৰাটো আমাৰ প্ৰতিজন মানুহৰ দায়িত্ব এটা কৰ্তব্য বুলি কওঁ। সময় কেতিয়াও অপব্যৱহাৰ কৰিব নালাগে। হয়
হয় সময়ৰ সদ ব্যৱহাৰ কৰাটো সকলোৰে প্ৰয়োজন, এতিয়া তুমি চোৱা এনে তুমি আহ। অ আগতে তুমি সৰুতে কিমান সময় কটালা বন্ধুৰ লগত বা পৰিয়ালৰ লগত? তুমি উম' নিজৰ যি বন্ধুৰ হাঁহি হা হাঁহি মাতি সময় কটালে সেইসমূহ সময় তুমি কিন্তু আকৌ ঘূৰাই নোপোৱা কেতিয়াওঁ।
হয়, হয়, হয় এতিয়া সময়ৰ সদ- ব্যৱহাৰ আমি সময় অপব্যৱহাৰ আমি কে কেতিয়াবা দুঃচিন্তাটো পও সময়ৰ অপব্যৱহাৰে আমাৰ জীৱ-জীৱনত কেতিয়াবা হতাশাও সৃষ্টি কৰে। হতাশা সৃষ্টি কয়ে কাৰণ আমি যদি ধৰা কিবা এটা কাম এতিয়া কৰিব লাগে বৰ্তমান সময়ত আমাক কৰিব লাগে যদি আমি সেই কামটো কৰিব নোৱাৰো সময়টোও গৈ আছে
হয়, হয়।
কিন্তু সেই তেতিয়া আমি হতাশাত আমি হতাশাত ভুগোনে সময়টোও গৈ আছে মোৰ উ সময়টো গৈ আছে যে মোৰ কাৰণে বেছি দিন সময় নাই আৰু। সেইটো কাম কৰিবৰ কাৰণে যিকোনো কামৰ যিকোনো ধৰা তুমি এতিয়া, আমি ধৰা কিবা এটা যেনিবা চাকৰি কাৰণে আমি এতিয়া পঢ়ি আছো ধৰা পঢ়াৰ সময়তো আমাৰ দেৰি হ'ল, আমি বহুতো পঢ়িবলৈ আছে যে সময়তো গৈ আছে পৰীক্ষাও ওচৰ চাপ পি আহি পালেহি পঢ়িবলৈও বহুত আছে। তেতিয়া আমি, আমি মানসিক আমাৰ তেতিয়াহে আমি মানসিক চাপত ভুগো বা আগতে মই পঢ়া হ'লে এতিয়া মোৰ ইমান বাৰ্দেন নাথাকিলেহেঁতেন।
হয়, হয়, হয় ঠিক। হয় হয় ঠিকেই কৈছা তুমি, সেইটোৱে তোমাৰ সময়ৰ সঠিক ব্যৱহাৰে আমাৰ ভৱিষ্যতৰ তোমাৰ অ ভাল পথলৈ হেৰি কৰিব আৰু তুমি সময় যদি সৎ- ব্যৱহাৰ কৰা তোমাৰ ভৱিষ্যতো অন্ধকাৰলৈ তোমাৰ লৈ যাব। এই সময়ৰ কাম সময়ত কৰি যাব লাগে। তোমাৰ আজি যিকোনো এটা কাম কৰিবলগীয়া আজি কামটো কৰিব লাগে দেই। তুমি যদি সেইটো কামে যদি তুমি কাইলৈ লৈ থৈ দিয়া, তোমাৰ কাইলৈ কি বিপদ ওলাব ঠিক নাই নহয়?
ঠিক নাই অ'। অ' সময় যদি সদ-ব্যয়ৱহাৰ সদ-ব্যৱহাৰ নকৰিলে আমাক কামত সফলতা পোৱা সম্ভাৱনাটো খুব কমেই থাকে, আমি সময় যদি সফল অ' মানে অপব্যৱহাৰ কৰোঁ, তেতিয়া আমি স-সফলতা কেতিয়াও পাম বুলি আশা কৰিব নালাগে, অ সফলতা মানে আমাৰ যে জীৱনৰ একো অৰ্থ নাইকিয়া হৈ যায়। ব্যৰ্থ।
হয়, হয়, হয় আজি কৰিব লাগীয়া কামটো আজিয়েই কৰিব লাগে। আৰু কাইলৈলৈ তুমি পিছুৱাই থৈ সেইটো ভাল কথা নহয় সেইটো।
হয়, হয়, হয়।
হয়, হয়।
পৰিকল্পনা থাকিব লাগে আমাৰ জীৱনৰ, পৰিকল্পনা থাকিব লাগে। তেতিয়া আমি যুজ জি জীৱনৰ কিবা এটা আমি পৰিকল্পনা থাকে। তেতিয়া আমি সময়মতে কাম খিনি কৰি যাবলৈ আমাৰ সুবিধা হয়। পৰিকল্পনা নাথাকিলে জীৱনত একো নাথাকে।
হয়, তুমি সময়ৰ সঠিক ব্যয়ৱহাৰ বুলি কৰিবলৈ হ'লে তুমি এখন ৰুটিন বনাই ল'ব লাগিব। বোলে মই আজি টো দিনত মই তোমাৰ এইখিনি কাম কৰিমেই, তুমি সেইখিনি কাম কৰি তোমাৰ অ', অ' কমপ্লিট কৰা, তোমাৰ তেতিয়া যি মানে সফলতা মানে পুৰা অৰ্জন কৰিব পাৰিবা। তুমি এতিয়া উম, প্ৰত্যেক দিনে যদি তোমাৰ তিনি চাৰি ঘন্টা যদি ভাল কামত দিয়া, ভাল কাম পঢ়া বা কিবা অ' খেলা ধূলা ক কৰিলেও ভাল। এইসমূহ তোমাৰ সেইসমূহ কৰিব লাগে, ভাল কাম কৰিব লাগে। তোমাৰ তেতিয়া আচলতে এটা ভাল সুফল পোৱা যায়। সময়ৰ
হয়, হয় সময়ৰ এতিয়া সময়ৰ মূল্য বুজি পোৱা মানে আমি জীৱনৰ মূল্য বুজি পোৱা। সময়তো যেতিয়া আমি সময়ত যি তেতিয়া মূল্য লাহে লাহে বুজি পোৱা হৈ আহিম, তেতিয়াহে আমি জীৱনটো মূল্য বুজি পাম। যে জীৱনতটো এনেকে সময়মতে কাম কৰিলেহে আমি জীৱনটো এনেদৰে উপভোগ কৰিবলৈ পাৰিম। যদি আমি সময় থাকো তেনে কাম খিনি কৰি নলওঁ, পিছত আমি সুখ সুখ পাম বুলি সেইটো ভাবিবই নালাগে, আমি যে সুখত দিন কটাব পাৰিম। প্ৰথমতে যদি আমি সুখটো লৈ লওঁ পিছত আমি কষ্টতে দিন পাৰ কৰিবলগীয়া হ'ব। সময় থাকোতেনে আমি তুমি এতিয়া পঢ়া সময় কণত যদি আমি তুমি খেলা ধূলা কৰি ঘূৰি ফুৰা।
উ
সেইকণ সময় সময় পাৰ হৈ যোৱাৰ পাছত পিছততো সেইটো কান্দি লাভ নাই।
লাভ নাই হয় হয়।
সময়তো গুচি যোৱাৰ পাছত সেইটো একো লাভ নাই।
হয়। সময়ৰ মুঠতে সময়ৰ কাম সময় কৰিব লাগে। তুমি এতিয়া চোৱা আহ তুমি এতিয়া উ নিজৰ নিজক সময় দিব পাৰিব লাগিব। তুমি নিজৰ এতিয়া নিজে তোমাৰ পঢ়িব পঢ়া সময় পঢ়িব লাগিব। তোমাৰ খোজ কঢ়াতে ৰাতিপুৱা তুমি শুই উঠি সোনকালে শুইছিলা শুই উঠি পেলাই তুমি অকনমান খোজ কাঢ়িলা, দৌৰিলা তোমাৰ স্বাস্থ্যও ভাল থাকিল তুমি আহি তুমি আহি পেলাই মুখ হাত ধুলা আকৌ ৰাতিপুৱা পঢ়ি পেলাই মুখ হা পঢ়ি পেলাই আহ কিবা এটা ভাত কি কেইটা খাই স্কুললৈ গ'লা। তেনেকে তোমাৰ সময়ৰ ৰুটিন বনাই ল'ব লাগিব আচলতে দিনটোৰ তাৰ তই নিজক সময় দিব লাগিব তুমি নিজে এ ধ্যান কৰা প্ৰকৃতিৰ লগত তোমাৰ প্ৰকৃতিক চোৱা সেইখিনি কৰিলে তোমাৰ সময়ৰ এটা ভাল ব্যৱহাৰ বুলি ক'ব লাগিব।
ইনতই উম
হয়
তাতে পিছলে থৈ দিয়া কাম বোৰ এনেও ক কৰিম কৰিম বুলি পিছলে থৈ দিয়া কামবোৰো এনেও হেৰি হয়। কৰ কৰিও উঠি নাযায় মানে হৈ নুঠে একো কাম। এলাহত যিবোৰ পেলাই থোৱা হয় কাম সেইবোৰতো কেতিয়াও হৈ নুঠে। যদি বোলে মন ঠিৰাং কৰি একা হ এইটো সময়ত মই আমুকটো কৰিবই লাগিব যদি মনটো বান্ধি লোৱা হয় তেতিয়া সকলো কাম সফলতা অৰ্জন কৰিব পাৰি আৰু।
হয় হয় হয় হয় এতিয়া তোৰ এজন এজন জ্ঞানী লোকে জ্ঞানী মানুহে কৈ গৈছে বোলে এ যুৱক অৱস্থাত সময়ৰ মূল্য নুবুজে কিন্তু বৃদ্ধ অৱস্থা- তাত সময় কিনিবলৈ ধন থাকে কিন্তু তেওঁৰ হাতত সময় নাথাকে এই বাক্যশাৰীয়ে একদম ধুনীয়া এশাৰী বাক্য কৈ গৈছে এজন বি আ জ্ঞানী লোকে।
হয় হয় ভাল কথাই কৈছে বাওঁ।
হয় হয় তেওঁ কৈছে তেওঁ কৈছে যে এ যুৱক অৱস্থাত সময়ৰ মূল্য কোননেও নুবুজে কিন্তু যেতিয়া বৃদ্ধ হ'ব তেওঁ আহ বৃদ্ধ হোৱাৰ সময়ত তেওঁ সময় কিনিবলৈ স পইচা থাকে কিন্তু তেওঁৰ হাতত আহ সময়টো নাথাকে।
অ
হয় এ একদম এটা ঠিক ধুনীয়া বাক্য লিখিছে তেওঁ। হয়
আমাৰ আগতে এতিয়া আমি স্কুলত পঢ়িবলৈ পাইছো সময় বহুতো ভাগ ভাগো কৰি থৈছে। সময়, দণ্ড, পল, অনুপল এনেকে বহুতো ভাগ আছে। তেনেকে মিনিট, ঘন্টা, ছেকেণ্ড এনেকে এক মিনিট এক ছেকেণ্ড এখন তুমি এতিয়া কৰবালৈ গ'লা এখন ক কবালে গৈছা ধৰা ট্ৰেইন ট্ৰেইনত যাব লগীয়া হৈছে এক মিনিটৰ কাৰনে মানে ট্ৰেইনখন হাৰি গৈ তেতিয়াহে তুমি সেই এক মিনিটৰ মূল্যটো তুমি বুজি পোৱা। এনেই তেনেকুৱা মিনিট ক'ত মিনিট পাৰ হৈ গৈছে কেতিয়াও তোমাৰ সেইটো অনুভৱ হোৱা নাই কিন্তু যেতিয়া এট মিনিটৰ কাৰণে বা দুই মিনিটৰ কাৰণে তে- ট্ৰেইনখন মিচ কৰিছা তেতিয়াহে তুমি সেই এক মিনিট, দুই মিনিটৰ সম মানে মূল্যটো বুজি পোৱা হৈ হয়। ছা
হয় হয় একদম তুমি এ ঠিক কৈছা একদম সুন্দৰ এটা উদাহৰণ দিছা হয় তোমাৰ সময়ৰ ওপৰত তোমাল লগৰ কথা পাতি ভালে লাগিল আকৌ এটা নতুন বিষয়ৰ ওপৰত কথা পাতি- তিম বুলি আশা থাকিল তোমাৰ লগত বাৰু আজিলৈ ৰাখিছো দিয়া।
হ'ব হ'ব, ধন্যবাদ।